হেল্ল হেল্ল
হেল্ল অ অ বন্ধু নমস্কাৰ উম।
আজি আমি গছ গছনিৰ ওপৰত গছ গছনিৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিম।
অঁ অঁ, অতি ভাল বিষয় আৰু গছ গছনিৰ অবিহনে আমাৰ জীৱনত কল্পনা কৰিব নোৱাৰি আৰু।
হয় গছ গছনি আমাৰ মানে বহুত প্ৰয়োজন প্ৰয়োজন মানে আমাৰ। গছ গছনি তোমাৰ ধৰি ল বহুতো ক্ষেত্ৰতে আমাক সুবিধা দি আছে।
হয় হয় গছ গছনি নাথাকিলে আমাৰ মানে মানৱ জীৱন ধাৰণ কৰাৰ বাবেও অঁ মানে ধাৰণ কৰিব নোৱাৰিব আৰু।
গছ গছনিৰ বাবেই আমি জীয়াই আছো, যিয়ে আমাক অক্সিজেন গেছ দি আছে। যাৰ ফলত আমি উশাহ নিশাহ ল'ব পাৰি আছোঁ।
উম উম।
হয়। গছ গছনিয়ে আমাৰ ধৰি লওক বিভিন্ন কামতো প্ৰয়োজন হয় ধৰি লওক
হয় হয়।
গছ গছনিৰ ফলত আমি তাৰ পৰাই সিহঁতৰ ডাল বিলাক কাটি আমি তাৰ তাৰপৰা আমি খৰিও ব্যৱহাৰ, খৰিও ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ৰন্ধন কামত।
হয় হয়, আৰু মানুহৰো জী জীৱ জন্তুৰ মানে নিহ অ যিটো উশাহ নিশাহ লোৱাৰ বা অক্সিজেনৰ প্ৰয়োজন হয়, আৰু গছে মানে এটা সালোক সংশ্লেষণ মানে প্ৰক্ৰিয়াৰ জৰিয়তেও অক্সিজেন উৎপন্ন কৰে।
হয়, তেওঁ নিজে, তেওঁ নিজে তোমাৰ কাৰ্বন ডাই অক্সাইড লয় আমাৰ অক্সিজেন মানে অক্সিজেনটো এৰি দিয়ে। তেওঁ নিজে বেয়াটো লৈ কিন্তে আমাক মানে ভাল গেছটো এৰি দিয়ে, যাতে আমি জীয়াই থাকিব পাৰোঁ।
হয় হয়। আৰু তোমাৰ কেৱল তোমাৰ অক্সিজেন নহয়, বা গছে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি পৰিৱেশৰ মানে ভাৰ ভাৰসাম্যটো মানে ৰক্ষা কৰে।
হয়, পৰিৱেশৰ যোনটো বেয়া দিশ বিলাক সেইবিলাক চব গছে মানে শোষণ কৰি লয় নিজে, আৰু তাৰপৰাই সেই বেয়াটো শোষন কৰি আমাক ভালটো এৰি দিয়ে আৰু।
উম আৰু তোমাৰ যিমান গছ গছনি আছে তোমাৰ বায়ু মানে বি যিমানে থাকিব আৰু গছ গছনি
হয়।
উম আৰু আমাক গা অ গছে আম আম আমাক ফল, ফুল, কাঠ আৰু ঔষধ আৰু বহুত মূল্যৱান বস্তু দিয়ে।
হয় হয়। গছ গছনি গছ গছনিৰ ফালৰ পৰা ল আমাক গছ গছনিৰ পৰা আমি কাঠ পাওঁ। আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো।
উম উম।
গছ গছনিবোৰৰ পৰা আমি ধৰি ল যেনে টেবুল, মেচ আদি নিৰ্মাণ কৰি আমাৰ শিক ক্ষাত আমি শিক্ষা মানে আহৰণ কৰাৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ।
হয়, হয়। আৰু
থকাৰ বাবে ধৰি ল আমাৰ বিচনাবিলাকো নিৰ্মাণ কৰি লওঁ, মানে গছ গছনিৰ পৰাই আমা
উম আৰু তোমাৰ আম, কঁঠাল বা লিচু, নাৰিকল আদি ফল গছ মানে গছৰ ফলৰ পৰা আমি বহুতো পুষ্ টি কৰ খাদ্য লাভ কৰোঁ।
হয়।
যিমান খিনি ফল আছে আৰু বহু ঔষধিক গছো আছে, যিবোৰ আমাৰ চিকিৎসাৰ ক্ষেত্ৰতো সহায় কৰে।
আৰু তোমাৰ নিম, তুলসী বা আলস, আমলখি আদি গছ মানে ঔষধ গুণেৰে আৰু ভৰ ভৰপুৰ তোমাৰ উম গছ গছনিৰ পৰিৱেশ
আমলখি ধৰি লোৱা আমলখিৱে আমলখিৱে আমাক চি ভিটামিন দিয়ে যাৰ ফলত আমি আমাৰ ধৰি লও দাঁতৰ আ আলু ফুলা তাৰপিছত ধৰি লোৱা আমাৰ কেলচিয়ামৰ অভাৱ হলে আমি আমলখি খালে আমাৰ ঠিক হয়। আমলখি আমলখি, শিলিকা, ভোমোৰা আদি ধৰি লোৱা আমাৰ পাচন প্ৰক্ৰিয়াটো সহায় কৰে। যি আমাক গছে দিয়ে, আমাৰ আমাৰ ধৰি লোৱা আমাৰ অস অসমৰ যেনে ৰাজ্যিক ফল আম
উম উম।
আম আমাৰ অসমৰ ৰাজ্যিক ফল।
উম হয়।
যি আমি আমি খায় কিন্তে আমাৰ নিজৰ ভকবোৰ মানে হেই কৰব পাৰো আৰু
আৰু পুষ্টিকৰ খাদ্যও তোমাৰ একো ক্ষতি ক্ষতি নকৰে আৰু।
হয়। আপেল, আঙুৰ, কল এইবিলাক চব আমি প্ৰকৃতিৰ পৰাই পাওঁ বা গছেই আমাক দিয়ে।
অঁ অঁ।
সকলোবিলাক বস্তু আমাক গছে মানে আমাৰ খোৱাৰ ক্ষেত্ৰত ধৰি ল, আমাৰ জীৱনটো ভালদৰে স্বাস্থ্য পুষ্টিকৰ ভাৱে চলাই নিবৰ বাবে
হয় হয়।
বা ধৰি ল আমাৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু আমাক গছেই দিয়ে। মানে গছে আমাৰ প্ৰত প্ৰত্যেকটো প্ৰত্যেকটো ক্ষেত্ৰতে ছা টোৰ দৰে কাম কৰি আছে মানে।
হয়, হয়, আৰু তোমাৰ গছ-গছনি যিমানে থাকিব আৰু আমাৰ পৰিৱেশটো সুন্দৰ কৰি তোলে। আৰু তোমাৰ যিবিলাক আমাৰ সেউজীয়া গছ- গছনি আছে সেইটো, তোমাৰ মানুহৰ মনক অ শান্তি দিয়ে বা পৰিৱেশটো মনোৰম কৰি তোলে, আৰু তোমাৰ গছৰ আন এটা উপকাৰিতা হ'ল ই মাটি ক্ষয় ৰোধ কৰে কিন্তু।
হয়, এতিয়া ধৰি লোৱা, নদী কাষৰীয়া অঞ্চল বিলাকত অধিক পৰিমাণত গছ থকাৰ ফলত, তাৰে ধৰি লওঁক মাটিবিলাক খ, উ মানে খহনীয়া খ মানে খহাই নিব নোৱাৰাকৈ তেওঁলোকে মানে গছেই উম, নিজৰ শিপাৰে ধৰি ৰাখে আৰু মাটিখিনি।
উম, উম। আৰু তোমাৰ গছেই মানে মাটিটো যেতিয়া খামুচি ধৰে তোমাৰ ফলত বৰষুণ বা বতাহৰ ফলত, মানে মাটিটো সহজে ক্ষয় কৰিব নোৱাৰে। তোমাৰ আৰু বনাঞ্চল উব কমি গ'লে বান পানী বা ভূমিস্খলনৰ সমস্যা সৃ-সৃষ্টি হয় মানে বহুত।
হয়। যেনে আমাৰ ট্ৰেইনত তৃণ ভূমিবোৰ, তৃণ-তৃণ উদ্ভিদ বুলি ক'লে, আমি বাঁহ কওঁ, যাৰ ফলত আমাৰ আমাৰ অসমত হওঁক বা ভাৰতবৰ্ষৰে কিছুমান অঞ্চলত হওঁক, বহুত পৰিমাণে বৰষুণ হয়। বাঁহৰ ফলত, যেনে ধৰিলোৱা, তোমাৰ ঘাঁহনি-ঘাঁহনিবিলাক আছে, সেই ঘাঁহনিবিলাক খায় জীৱ-জীৱ-জন্তুৱে জীৱন নিৰ্বাহ কৰি আছে।
হয়, হয়।
আৰু ব্যৱসায় বে, অহ, গছ-গছনি ধৰিলোৱা কিছুমান ক্ষেত্ৰত বহুতে ব্যৱসায়টো ব্যৱহাৰ কৰি আছে। কাঠ উৎপাদনৰ বাবে। যাৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰা হয়। এ ডাঙৰ উদ্যোগ এটা চলোৱা হয়।
উম।
বা বহিবলৈ চকী ব্যৱহাৰ কৰা হয়, দিয়ে মানে ঘৰত দিবলৈ দৰ্জা বা খিৰিকী ব্যৱহাৰ কৰা হয়।
হয়, হয়।
এইবিলাক চব আমাৰ প্ৰকৃতিয়ে দিছে, গছেই দিছে।
উম', উম' আৰু তোমাৰ এ আজিকালি মানে নগৰ বা আৰু উদ্যোগ স্থাপনৰ বাবে বহু গছ কাটি পেলোৱা হৈছে। আৰু এইটো এটা চিন্তানীয় বিষয় কিন্তু তোমাৰ আৰু গছ কটাৰ তুল-তুলনাত মানে গছ কটাত মানে বহুত বৃদ্ধি হৈ আছে কিন্তু, গছ ৰোপণৰ হাৰ কমি যায় আছে দিনক দিনে। এ সেয়েহে তোমাৰ জলবায়ু পৰিৱৰ্তন হৈছে, তোমাৰ গছে যিহেতু কাৰ্বন-ডাই-অক্সাইড অক্সাইড শোষণ কৰি লয় আৰু গোলকীয় উষ্ণতা গতি হ্ৰাস কৰে। এ সেইবাবে তোমাৰ বনাঞ্চল বা ফল অ' ফল পশু বুলি কোৱা হয় আৰু তোমাৰ।
হয়। অত্যাধিক পৰিমণৰ গ', অত্যাধিক উত্তাপৰ বাবে আমি গছৰ তলতে ছাঁটো লওঁ যায়। কিন্তে, গছে আমাক ছাঁ দিয়ে, অহ অত্যাধিক গৰমত আমাক তেওঁ মানে, নিজেই-নিজে আৱৰি ৰাখে আমাক।
উম, আৰু তোমাক, উম উম, আৰু যেতিয়া তোমাৰ বনাঞ্চল এখন থাকিব। উম', উম'। ব-বনাঞ্চল যেতিয়া থাকিব, পুৰা মানে পৃথিৱীৰ পৰিৱেশ সুস্থ ৰাখিবলৈ সহায় কৰে আৰু তোমাৰ।
হয়, হয়।
আৰু আমি আমাৰ প্ৰত্যেক, প্ৰতি বছৰে যিমান পাৰোঁ, সিমান আৰু গছ ৰোপন কৰি পেলাই আৰু যত্ন কৰিব কিন্তু, গছ ৰোপন কৰিলে নহয়। যত্ন ল'ব লাগিব। আৰু বিদ্যালয়ত মানে বৃক্ষৰোপণ কাৰ্যসূচী ত' মানে অনুষ্ঠিত কৰি থাকিব লাগে আৰু।
হয় আৰু ইটাৰ এট এতিয়াৰ পৰা সৰু ল'ৰা-ছোৱালীবিলাকক গছ ৰোপণ যে শিকাব লাগে আমি, গছৰ যিটো মানে আমাৰ গুৰুত্বপূৰ্ণ বিষয় আমাৰ গছ, সেই গছৰ কথা আমি ল'ৰা-ছোৱালীবিলাক শিকাব লাগে।
উম', উম'।
উম, বিদ্যালয় হওঁক বা সমাজত হওঁক। সকলো দিশতে, গছক আমি মানে গছৰ প্ৰয়োজনীয়তাটো কি আমাৰ গছে আমাক কিমান কি কি ধৰণে সহায় কৰে সেইবিলাক সকলো কথা আমি শিকাব লাগে।
অ আৰু তোমাৰ গছ এডাল ডাঙৰ হবলৈ মানে বহুত বছৰ লাগে কিন তু কাটি পেলাব মাত্ৰ কেইমিনিটমান সময় লাগে আৰু গছ ৰোপণ কৰাটো সহজ কিন্তু তোমাৰ ইয়াক ডায়ো ডাঙৰ কৰাটো আৰু দায়িত ত্বটো কম কমি যায় আৰু মানুহৰ ৰোপণটো কৰে আৰু।
হয় হয়।
উম আৰু
চোৱাচোন তুমি ভাবি চোৱাচোন গছে আমাক কি দিয়ে? আশ্ৰয় দিয়ে, বাসস্থান দিয়ে।
উম।
বা আনকি বহাৰ কাৰণে চকী এখনো দিয়ে। চব সমস্তখিনতে গছে তোক ওম গছে দি আছে আমাক। আৰু সেই গছকে মানে বহুত টো মানুহেই ধ্বংস কৰি আছে, দুই পইচাৰ কাৰণে।
অ হয় হয়।
গছ কাটিব লাগে, গছৰ গছ গছৰ ডালহে কাটিব লাগে। কিন্তু গছ কাটিব নালাগে। গছৰ ডাল কাটি আমি খৰি ব্যৱহাৰ কৰোঁ বা ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু গোটেই গাছডালে কাটি দিব নালাগে।
উম।
কাৰণ যাৰ ফলত আমাৰ বহুতো এতিয়া বৰ্তমান সময়ত বহুতো ক্ষতি হৈ আছে গোলকীয় উষ্ণতা ইমান হাৰণ বৃদ দ্ধি পাই আছে, বৰষুণৰ পৰিমাণ কমি যায় আছে যাৰ ফলত কৃষকসকলে খেতি - বাতি কৰিব পৰা নাই।
উম, হয় আৰু যদি আমি গ অধিক উম অধিক গছ ৰোপণ কৰোঁ তেতিয়া ভৱিষ্যত মানে প্ৰজন্ম এখন সুস ত পৰিৱেশ লাভ কৰিব।
হয় হয় আৰু গছে আমাক চাব গ অধিক পৰিমাণত গছ থকাৰ ফলত আমাৰ কি হৈছে? মৰুভূমিৰ পৰাই ৰক্ষা পাই আছোঁ আমি।
উম হয় হয়।
কিছুমান জাগাত এনেকুৱা হৈছে গছ - গছনি কাটাৰ ফলত মানে কালক্ৰমত মৰুভূমি, মৰুভূমি হয় মৰুভূমি স্থানলৈ গ'ল মানে স্থান হবলৈ যাই আছে মানে।
হয় হয়।
উম।
উম উম তোমাৰ তে বন্ধু তোমাৰ পৰা মোক বহুখিনি কথাই শিকিলোঁ, উম আৰু তা গছত আ উম আৰু গছৰ বাগানে গছ সকলোৱে ৰুব লাগে আৰু যত্ন কৰিব লাগে।
উম।
অ সকলোকে মই সেইটোয়ে কওঁ আৰু স্তমা প্ৰ কি বুলি কয় স্কুলত ত' সকল ছা শিক্ষকসকলে ছাত্ৰ - ছাত্ৰীসকলক আৰু এই গছৰ ওপৰত আৰু অধ্যয়ন বেছিকে কৰিব লাগে আৰু। উম, এই বন্ধু আজিলৈ এৰিছো আৰু। ধন্যবাদ, উম আৰু পিছত বেলেগ এটা অধ্যায় আমি আলোচনা কৰিম, উম ধন্যবাদ।